হেল্ল' অহ, কি কৰিছে?
অ মই ভাতকেইটা খাই মেলি অলপ খোজ কাঢ়িবলৈ আহিলো মানে।
অ অ ভাতকেইটা খাই পেলাই, খালে ভাত কিহেৰে খালে?
ভাত আজি মাছ আছিলে।
ময়ো জাষ্ট ভাতকেইটা খাই উঠিছো হে আৰু।
অ কিহেৰে খালে বা?
চিনাই দালি ভাজিব অকল বেলেগ নাই আৰু, উম নিৰামিষ এতিয়া গৰম যিহেতু নিৰামিষে খাব লৈছে, পেট চট বেয়া কৰে
হয় ঠিক,
এতিয়া নিৰামিষ ভাত খাম আকৌ, অলপ টাইমৰ পিছত দোকান যাম, ফল মূল কিনি আনিম ফল মূল অলপ খাম। তৰমুজ তৰমুজ তেনেকুৱা কিবা কিবি,
অ অ ফল মূল,
হম।
ভাল লাগে দেই খাই।
ভাল লগা বুলি নহয়, ভাল, ভাল লাগিলে কথা নহয় নহয়, ভালতো চব বস্তুৱে লাগে ফাষ্ট ফুডো খাই ভাল লাগে। কিন্তু, মানে এই স্বাস্থ্য অলপ বেয়া হৈছে মানে।
অ অঁ। আপুনি এনেই বেছিকে কি ফল ফূল খায়, মানে বেছি ভাল পায় খায়?
এতিয়া আগতে আছিলে ন মই স্কুলত পঢ়ি আছিলোঁ। এতিয়া মানে আমাৰ ঘৰত মানে চব আছিলে চব ফল মূল আছিলে, ধৰি লওক সব মানে হেৰি আৰু এনেকে কি আছিলে নৰা বগৰী আছিলে কলটোতো আছে এই ঘৰত গাঁৱ। থাকে।
হয় হয়।
তাৰপিছত আপোনাৰ নাৰিকল গছ আছিলে। নাৰিকল পাৰি পাৰি খাওঁ আৰু খুব। তাৰপিছত আম কঠ এইবিলাক আছিলে। মই এতিয়া এই বিলাক চব খাওঁ তাৰপিছত অমিতাও আছিলে। তাৰপিছত আকৌ আমি আমি বেলেগৰ ঘৰত যাওঁ বেলেগ কৰ মানে বাৰী পাৰ ক কেতিয়াবা এই লেটেকুৰ চেটেক চুৰ কৰি মেলি খাওঁগে লিচু চিছো লোকৰ বাহানী চাহানি - তাৰপিছত খাওঁ মানে খোৱা টো চব খাওঁ নোখুওৱা নাই। নাহিলেই কিন্তু এতিয়া মানে যেতিয়া মানে মই এতিয়া কলেজ পাৰ হলো কলেজৰ পৰা- পাই এতিয়া ৰুমত থাকিবলৈ ললো। নিজে ভাত বনাব লাগে ইয়াত টাউনৰ জেগা আৰু গছ চছ নাথাকে। ফল মূল চল মূল নাই আৰু বজাৰত যোনটো ফল মূল পায় কি কি পায় ন আপেল কল ল'ব পাৰে আপেলৰ দাম শুনিলে আপেলৰ দাম শুনিলে মই মূৰত ধৰে আৰু এ কেজি বোলে দুশ হেৰি টকা আশী টকা।
হয় হয় হয় বহুত দাম বহুত দাম দেই আজিকালি।
তাকে মই সেইদিনা সেইদিনা মোৰ বহুত পেট চেট বেয়া হ'ল। মানে ফুড পয়জনিং হৈ গৈছিলে। তাৰপৰা ক'লে ডক্টক দেখুৱলে ড্টৰে ক'লে ফল মূ খাবলৈ বোলো আপেল কে লৈ যাওঁ দ আপেল বুলি কেইটকা দুশ আশী টকা বোলে তকা বোলো দু হেৰি দিয়ক দুটা দিয়ক। দুট কে ধৰিলো দুটা জুখিলো দুটা কিমান মানে আী টকা অ দু আশী টকা দুটাতে
তাকে তাকে তাকে।
তাৰপাও মাথা চাথা গৰম হৈ কৈছা তাৰপিছত নাখাও সেইটো কাৰণে আজিকালি আজিকালি হেৰি খাও তৰমুজ খাও ত তৰমুজ টো পৰা হেৰি যে ভিতো পানী থাকে ন।
হয় হয় হয় তৰমুজ ভাল।
অ পানী দি থাকে যে অলপ। মানে বডিত মানে হেৰি কৰি দিয়ে এ ডিহাইড্ৰেচন প ব চাই দিয়ে আকৌ এই মানে পেট টো খোলচা কৰে ক্লিয়াৰ মানেে আহজাতীয় বস্তু যে।
উম।
উম।
ভাল ভাল।
কি খাই ভাল পায় কওকচোন?
মই যদি কোৱা চবতকৈ ভাল পাওঁ আপেল আপেলটো মানে কিবা এটা ভাল পাওঁ মানে। আৰু ইভাগে ক'ব গ'লে কমলা। আৰু হয় নেকি? ভাল পাওঁ দেই মানে এপিচ এপিচকে উলিয়ালে হব পাৰি ন কিবা এটা ভাল লাগে মানে। আউৰিফাগে লিচু। আৰু যদি সেই মানে কিনা আচলতে আমাৰ ইয়াতো এইবিলাক খেতি কৰা নাযায় ন আপেল গমলা এইবিলাক বা আঙুৰ হওক সেইবিলাক হিচাপে সেইখিনি ভাল পাওঁ আৰু যদি- খাব যায় মানে যোনখিনি ঘৰত মানে আমাৰ ইয়াত যদি মানে উপলব্ধ আছে। আম মগল আৰু- তোমাৰ আপোনাৰ এইখিনি কঠাল।
উম গৰমত কঁঠাল খাই দিলে মজা লাগে।
হয় পেট চেট পুৰা হেৰি হৈ যায়। আৰু আনাৰস উম উঠে উঠে উম। আনাৰো ভাল লাগে গৰমত কিন্তু বহুত এটা ভাল এটা হেৰি দেই।
স আনাৰস তুমি ইমান ধুনীয়া লাগে নহয় খাই মিঠা পকা হ'ব লাগে পুৰা।
হয় হয় অ নিমখ লগাই খাই বোলে টেষ্টটোৱে বেলেগ।
ইচ নকব আৰু।
আৰু যদি কয় কলৰ ভিতটো এতিয়া কল ধে আছে তাৰ ভিততে জাহাজী কলটো মোৰ বহুত প্ৰিয়।
গম পাইছিলো মই জাহাজী গল বুলি কো দে তবেই জাহাজী গলটোৱে ভাল পায় বেছিকে।
আৰু তেনেকে যদি কয় আমাৰ আও এটা আছিলে জামু- জামু মানে এই বৰ জামুটো যে।
মানে বগাটোনে ক'লাটো।
টো ক'লাটো অলপ ডাঙৰ- ডাঙৰ হয় যে আঙুৰটো লেখীয়া।
অ' এইটো এই হেৰি উম, ক'লা জামো বুলিহে কয় এটো।
ক'লাজামো বুলি কয় ন হয়-হয় মানে কি হয় আগতে কি কয় দেই আমাৰ ঘৰতে আছিলে ন মানে কি হয় বহুত সৰে ন কাৰণ এইটো বহুত চেঞ্চিটিভ হয় ফলটো। অকমান বতাহ এটা ঝাতকা মাৰিলে সৰি পৰে ন, সেইটো কাৰণে কি কই নেট থৈ দিওঁ, পুৰা জাল পাৰি দিওঁ। পুৰা গোটাই-গোটাই খাওঁ একেবাৰতে আৰু এইটোতো আপোনাৰ হেৰিৰ লগত খাইও ভাল লাগে। পানীৰ লগত মিক্স কৰি পেলানি ঘুলি পেলানি সেনেকৈ মানে জুচৰ গটে - খাইও ভাল লাগে।
উম, ক'লা জামূত এই নিমখ জলকীয়া পিচি দিবচোন।
অ', এইটো তেষ্ট লাগে- তেষ্ট লাগে ক'ব লাগিব এইটো।
উম, আমি আগতে আমাৰ ঘৰৰ ওচৰত ক'লাজামু গছ এজোপা আছিলে আমাৰ ঘৰত নাই মানে চাইদৰ ঘৰৰ পৰা মানে অলপ তিনি চাৰি ঘৰ মান পাছ হৈ যাব লাগে আৰু তাৰ পিছত এজোপা গছ বহুত ডাঙৰ মানে ঢেৰ ক'লা জামো লাগে ঢেৰ সৰে, এনেই তোমাৰ বৰষুণৰ বতৰ বা ই এনেকুৱা ছিজনতেটো হয় এটো।
হয়- হয়।
এ পথাৰত মাটি দৰা দিনত হয় এ গোটেইখন টিতি থাকে বৰষুণত। তাৰপিছত এ গোটেই এ তলটো মানে গেলি গেলাই থই আৰু পৰি পেলাই গোটেইখন ৰাস্তা চাষ্টা। অ' তাৰপিছত আকৌ হেৰি সেইটো খাবলে যাওঁ মানে আ হেৰি কৰো এনেকে পতককে হাতত লৈ কেইটামান লওঁ হে পুৰা চেনছিটিভ বুলি ক'লে ন ৰসটো ওলাই যায়, এই চোলাত লাগে বগা স্পৰ্টিঙত গোটেই চেক লাগি যায় গুলপীয়া- গুলপীয়া। অ' গুলপীয়া নে বেঙুনীয়া বেঙুনীয়া- বেঙুনীয়া -বেঙুনীয়া হৈ যায় গোটেইখন। চা এইটো চাৰ্ট তাৰ্ত চব চেক লাগি আহে ঘৰত মায়ে আহি গৰু পিতন দিয়ে।
অ' টোন চেক লাগিলে দিব ন আৰু এটা ফল ভাল লাগে দেই মোৰ এই টো যে এই বৰটেঙা বুলি কয় ৰবাব টেঙা বুলি কয় বাৰু কিছুমানৰ এইটো ফলটো অ' বৰটেঙা বুলি কয় ন কিছুমানে ৰবাব টেঙা বুলি কয় যে সেইটো কাৰণে মানে দুইটাকে কৈছোঁ।
এই তেজপুৰ চেজ পুৰৰ ফালে নগাঁও চহৰ ফালে হেৰি বুলি কয়, আৰু ৰবাবটেঙা বুলি কয়।
এই- এই ফলটো কিন্তু মই বহুতটা ভাল পাওঁ দেই টেঙাৰ ভিতৰত মানে বাকী টেঙাবোৰ খাবলৈ অকণমান টেঙা লাগে, এইটো টেঙা আকৌ কিবা এটা অলপ হেৰি লাগে।
এ নাই- নাই সেইটো আপোনাৰ দুটা ভাগ আছে আপুনি কোনটো কথা কৈছে বগাটো নে ৰঙাটো।
বগা ৰঙা মানে এতিয়া মই
ফুটটো- ফুটটো যে কিছুমান ৰঙা থাকে কিছুমান যে বগা
উম উম-উম, গম পালোঁ - গম পালোঁ। কোনটো মানে মই ভালকে নটিছ কৰা নাই দেই, কিন্তু তথাপিও মানে যদি চাব যাই মই মেক্সিমাম অলপ বগাই টাইপতো খাইছোঁ।
এই বগাটোতকে আপোনাৰ ৰঙাটো বেছি মিঠা থাকে, ৰঙাটোহে মিঠা থাকে। ৰঙা নহয় মানে, সেইটো কি ৰঙা মানে সেইটো কেনেকুৱা কালাৰ থাকে এটো গোলপীয়া কালাৰ টাইপৰ থাকে অকমান ফুটটো। উম, পাতলা - পাতলা গুলপীয়া অ। বগাটো ইমান বগাটো কিছুমান টেঙা থাকে, উম। বগাটো হেনু উ এইটো কেনেকে খাবলে লাগে গম পাইছে নে ফুট বিলাক উলিয়াব লাগে সৰু সৰুকে তাৰপিছত এই এ উলিয়াই পেলাই তাত কলপাতত ধুনীয়াকে দিব দি পেলাই নিমখ জলকীয়া সানিব লগতে হেৰি পুৰা জলকীয়া একদম ভাঙি দিব একদম তাৰ পিছত একদম লগতে খাব ইচ্ কি চত পটা লাগিব
সেইটো হয় সেইটো হয় আৰু এইকেইটা ফলে কিন্তু অ অ পেট চেট কিন্তু পুৰা ভাল কৰি ৰাখে আকৌ দেই মানে
নিবব মে ত পেট পেটৰ কাৰণে ভাল আকৌ স্কিনৰ কাৰণেও ভাল
মানে এ এটাই ক'ম মানে কি আজিকালিতো বহুতে এইবিলাক কথা এটা কৈছো যোনবিলাক কিনা যায় ন তেল কমলা বিলাক আজিকালিতো এবিলাক জি টি ইউজ কৰে বহুত মানে কেমিকেল ইউজ কৰে কিন্তু যদি ঘৰুৱা যদি হিচাপে যদি লোকেল পাই মানে যিগিটা ফল নহ সেই ফলকেইটা কিন্তু খালে কিন্তু মানুহ কিন্তু পুৰা ষ্ট্ৰং হ'ব
উম মানুহ পুৰা ষ্টং হয় এবিলোক সেইটোৱেত আমি আগতে সৰুৰ পৰা খাইছিলো হেকাৰণে আমি আগতে ভাল আছিলো স্বাস্থ্য আমাৰ ভাল আ ছিলো এতিয়া বৰ্তমান নাখাও আৰু এতিয়া বেমাৰত পৰিছো আক উম উম
আৰু এই অ এ নাচপতিটো কিন্তু মই ভাল পাওঁ দেই মানে ফলটো মানে অ নাচপাতি মানে
মই গোন্ধটো ভাল পাওঁ কিন্তু খাই ইমান ভাল নালাগে মানে ইমা খাই খাও বাৰু কিন্তু মানে এ হেৰি যে অকমান টাইত টাইত থাকে ন
টাইত টাইত থাকে চাগে আপুনি হেৰি অলপ কে কেঁচাতে খালে চাগে
উম কেঁচাতে খাইছো খালো মানে মই কি অকল এবাৰে খোৱা নাই নহয় বহুতবাৰ খাইছো ত
অ কি মই কিন্তু নাচপতিটো ঠিকেই পাও দেই মানে কি হয় এই ফলটো মানে অলপ মাংস থকাগতে লাগে মানে মাংস নহয় মানে মানে তাৰ যোনটো বন দি মানে এ এমাউন্টটো বহুত সৰহকে সহ লাগে মানে বাকী ফুৰতকে সেইটো কাৰণে মই নাচ পতিটো ভাল পাওঁ অ আৰু এটা ফল পাই গৈছো মধুৰি আমটো
মধুৰআমটো ভাল লাগে
অ সেইটো সেইটোতো কমন আম অ কি এ এটা কমন ফল লোকেল
আপোনাৰ হেই এইটো কি বুলি কয় যেতিয়া পকি যায় ন এ ভিতৰতো ৰঙা হই যাই যে
অ ভিতৰতো ৰঙা বহুত টেষ্ট এতিয়া এতিয়া এ এইকেইটা দিনতে হয় নিকি কি মধুুৰীআমটো এইকেইতা দিনতে হ'ব চাগে দেই মানে এইটো ছিজনত মধুৰিআমৰ ছিজন হৈছে নিকি এতিয়া অ
এতিয়া হয়নে নে ঠাণ্ডা দিনত হয় নৰা বগৰীতো ঠাণ্ডা দিনত হয়
নহয় নহয় এইটো ছিজনত মানে বাৰিষা চিজনত বহুত ফল ফুলে মানে এ ঠাণ্ডা দিনতকে এতিয়া ফুলে আৰু সেইটো কাৰণে এইটো ছিজন হয় এইটো ছিজন হয় অ
উম
তাকে এ
তাকে কোৱা তাকে যাব লাগিব এতিয়া যাম আৰু এতিয়া ৰ'দ ৰ'দটো অকমান কমিবলে ৰখি আছিলো ৰদটো কমিছে বাও অকমান হয়
এ যাব তেনেহলে তেতিয়া আনিবগে ফল ময়ো চাগে আজি মধুৰি যদি লাগিছে আনিব যাম চাগে, এই ওচৰতে এজোপা আছে মানে চাবগে লাগিব।
উম, বাৰু ঠিক আছে তেনেহ'লে আজিলে ৰাখিছো তেনেহ'লে দিয়ক।
ঠিক আছে দিয়া। হ'ব হ'ব উম।